হেল্ল' অহ, শুনি পাইছা? নে নাই?
শুনা পাই আছোঁ।
অ'।
পাই আছোঁ, ক'বাত আছোঁ দে ইফালে। ভালে আছোঁ দেই, তোমাৰ? অহ, খালোঁ।
বাকী তেনে স্কুল যায় আছা, কাম
কাম কৰিছ অ'।
কাম কৰিয় আছা ন? ঠিকেই আছে।
বাকী খবৰ চবৰ ঠিকেই আছে আৰু?
ঠিকে আছে, ঠিকে আছে।
অ' কাইলে কবাত গেইছলি বলে আকা?
কালি মই হেৰিত গেলোয়ে এই দৰঙৰ ফালে গলো অলপ। উম দয়ঙত তৰু এই ইয়াতে কি নাম আছিলা এইখনি হেৰি পাহৰিলোঁ জাগাটোৰ নাম। এই কি বুলি কৈ পাহৰি গ'লো আকৌ পাহৰি গলো বাদিয়
আহ।
তই স্কুলোত যাই আছা?
মই স্কুলত যাই আছো দেই।
অ' তই বাছখন চলাব পৰাৰ হৈছানে নাই?
এ বাছ চলাবি যা।
শিকিব পৰা নাই?
শিকি আছো অলপ-অলপ, অলপ জানো।
অ' তহতৰ স্কুলখনৰ নাম কি আছিল?
অ' ৰংঘৰ গ্লোবেল একাডমি।
অ' ঠিকেই আছে। তাতে ইংলিছ মিডিয়াম নে, আছামিছ মিডিয়াম এইখন?
ইংলিছ
অসমীয়া নাই।
ভাঙা নাই।
অল ইংলিছ মিডিয়ামে
অ' ইংলিছে
অ' ঠিকেই আছে বাৰু, চলি গিলা ক'ৰ পৰা মানে তাৰে ওচৰে পাজৰে চলি আহে ন-ন দূ
আছে, দুৰৰো আছে।
দুই ৰূপা হয় ন
এই দৰাঙত দেখি পা এই শিপিয়ে যাল কি নেগাৰ পায়।
অ। কে আছে। মইও হেৰিত গিছিলো মই কালি ফেভাৰ ঘাট।
ইভুৰ ফেবাৰ গাত
এবাৰ লগৰ প্ৰিয় তৰ ঘৰ যদি প্ৰিয়া তাকাইটো গৰত মাতলেত তোৰ বাপেৰেকো হেৰি নহয়, তাৰে এই এই য'ত মেইন ৰাত তাৰ কলেজ কলেজ এখন আছে নহয়।
অ।
কলেজৰ বাটৰ হেৰি মাষ্টাৰ। তাৰপাই সেনেকে মই চিনি পাওঁ আগৰ পৰাই মাষ্টৰক। বাপেকক আৰু আপিও মোৰ লগতে পঢ়া নহয় একা লাগে চিনি তই চিনি পালি, কালি মাতিলেক বহুত দিনৰ পৰা মাতি আছিল মাত এতিয়া আহা হ'ল আৰু যাওঁ ৰহ যিমান যি নহওঁক মাছটো মানু ভিৰিট কিবা কামত সহায় হ'ব পাৰে। সেইকাৰণে গেলো আৰু একবাৰ।
ঠিকে আছে। অ' চাহ তাহ খাই আহিছে আৰু
উম, চাহ তাহ খাই আহিলোঁ। যাওঁতে হেৰি লৈ গ'লো ঐ গাড়ীত লগৰ এটা লগত গেলো এলতো এখন লৈয়। আহ তই কি হ'ল আধা ৰাস্তাত গাড়ীখন বেয়া হ'ল ব্ৰেইনেছ ষ্টাৰ্ট নোলোৱা হ'ল
অহ'
ষ্টাৰ্ট নোলোৱা হলি এতিয়া কি কৰা যায়। ওচৰত গেৰেজ চেৰেজো নাই।
উম।
সেইনেকা বহুত মোটামুটি। এ গাড়ী এখান কৈ কৈ কৈ কৈ মানে গাঁঠি লৈ ঠেলে লৈ গ'লোঁ আৰু। লৈ যায় ভেবাৰ হা।
তাৰে পিছত ভাল হ'ল না নাই গাড়ীখান আকৌ?
আহিছো ৰ। তাৰপিছত হ'ল ভাল হ'ল, ভেবেৰাঘাতৰ চকত পালো গেৰেজ। তাৰপিছত তাতে গড়ী ঠিক হেল্ল', হেল্ল'। হেল্ল'? হেল্ল'?
হেল্ল'? তাৰপাই গাড়ীখন লৈ আহিলি আৰু।
হ'ল। হেল্লো'?
অহ হেল্ল' মাততো আহা নাছিলে?
দ তাৰ পিছত গাড়ীখন ল'লি আৰু
গাড়ীখন ঠিক কৰিলো দেয় অ এই হেৰি হৈছিল, এই ৰেডয়েচনটোৰ কিবা কিবা প্ৰব্লেম হৈছিল মানে বহুত আগৰ পৰা হৈ আছিল, এই চাউণ্ড ওলাই আছিল কিবা সিওঁ গুৰুত্ব দিয়া নাই মই তাক ক'লো একবাৰ সে ঠিকে নাই দিয়া কোনোবাই আকৌ গেলো এই ইটো প্ৰব্লেম হ'ল সে ইঞ্জিনটো তেনেকে প্ৰব্লেম পাই আছিল।
এতিয়া ঠিক হৈ গিলা ন?
ঠিক হৈছে এতিয়া অ'
তাৰ পিছত আহি পেলাই ক'ত গেলি আকৌ?
তাৰ পৰা আহি নাই তাৰ পৰা আহি আৰু ঘৰতে আহিলো।
অ'
ক'ত যাবি আৰু?
কালি আকৈ যাৰ কথা আছে
উ কালি যাওঁৱা কথা আছিল কালি নাযাওঁ কালি ডিউটি যাব লাগিব ৰ। ডিউটি বহুত দিন যাওনা নাই দে তই যাব লাগব আজি
মৰ্ণিং নে নাইট?
মৰ্নিং আছে, মৰ্নিং গেলেকে।
অহ।
তই গাড়ী লোৱা কথা আছিল হা মই শুনছিলো।
গাড়ীখন লম ৰ' বাজেটটো মিলাব পাৰা নাই।
বাজেট মানে তই এটা কাম কৰ তই ই এম আইত ল' মই মিলে দেও বস্তুখিনি।
সেইটো।
অহ, ডাউন পেমেণ্ট কিমান মান দিয়া পাৰবি?
ত্ৰিছ মান দিবা পাৰিম।
ত্ৰিছটোত আহ ত্ৰিছোত ওলাব বাৰু স্কুটিয় ল'বি।
অ অ স্কুটি ল'ম।
অ কি লবি।
দেওচি লওঁ নেকি।
অ দিও লব পাৰা। বঢ়িয়া দিওঁ দিও বঢ়িয়া ত্ৰিশত ওলাব দিওঁ।
উম।
বঢ়িয়াকৈ ওলাই যাব মোটামুটি ত্ৰিশ ডাউন পেমেণ্ট দিলি মাহে মাহে হেৰি মানকে আহিব চাৰি হোজাৰ মানকে আহিব তিনি বছৰ কৰিলে।
অহ।
নি। বাৰু মই বস্তুটো মিলাই দিম দে তই যদি লওঁ। উম। কমাই মানে ইণ্টাৰেষ্ট এতিয়া চিভিলৰ ওপৰত কথা আৰু চিভিল যদি ভালে আছে তেতিয়াহ'লে অলপ কম ইণ্টাৰেষ্টত হ'ব।
অ মোৰ চিভিল ভালদেই টেনচন লবা নালাগে।
চিভিল ভালে থাকিলে হ'ব বাৰু চাবা চাই ল'ব লাগিব এইটো চাই দিব ইয়াতে।
তই গাড়ীখন কৰ পৰা কিনছা?
মই গাড়ী লৈছিলো এয়াতে, লাল মাটিৰ।
অ'।
লালমাটি বৈশিষ্ট চাৰিআলিপা অলপ আগত।
অ।
মোৰ দাম গাড়ীখনত নাই মোৰ দিনে হেৰি অনলোড প্ৰাইজ হ'ল এক লাখ সত্তৰ। ময়ো তিনি ডাউন পেমেণ্টে দিছো। মোৰ ই এম আই আহে মাহত পাছ হাজাৰ চাৰিশ মানে অলপ বেছি আহে মোৰ। দামটো অলপ বেছি নে সেইকাৰণে বেছি হয়।
কিস্তি মাৰি আছা আৰু?
অ' কেইটামান আছে আৰু?
তিনি বছৰ হলেই, ছয়তে গেল, গেলি আৰু কিমান আছে এফালে বাৰ বাৰ বাৰ বাৰ দুগুণ চৌ বিছ, আৰু এফালে আছে চাৰে ছয়।
অ'
অ' বিশটাত কিমান আছে? পাঁচ দুইগুণ দহ।
সাত লাখ।
এক এক লাখ আছে ন?
উম,
উম আৰু এক লাখ টকা দিবা আছে আৰু। বা আ, হাজাৰ দিয়া হ'লে এতিয়াক লেকে আৰু এক লাখে দিবা আছে। গাড়ী খান এতিয়াও মোৰ হোৱাই নাই তাৰমানে ভালকৈ।
তোৰ হোৱা নাই এতিয়া, ডিলাৰৰ হৈ আছে এতিয়া।
উম, কিস্তি নেদিলি আকৌ আজি-কালি উঠাই লৈ যায় না গাড়ী।
কিস্তি নেদিলি ঘৰ পা টানি লৈ যাব গাড়ী।
ঘৰৰ পৰাই লৈছা না। উম তেনেহলে বেছি চিনি পাই ইহতে গাড়ী খান ক'ত চলাই আছে। মই যদি ইয়াতে চলাই নাথাকো, কৰ'বাত বেলেগত চলাই থাকো
চাই ল সেইগিলা মানুহ আছে না হেন্তৰ। কন্টেক আছে।
কিমান মানুহৰ ফোন আৰু।
আছে, চবতে আছে। চাৰলিফালে-চাৰিফালে আহিলি। কণ্টেক হঁতৰ মানুহ চলি ৰখিয়ে থাকে গাড়ী চাইে থাকে।
হয় নেকি অ আজিকালি ছব। পশ্চিম ফালে যাওঁ এ পুলিচটো সেনেকুৱা মানুহ নাই পায়।
গেলি চাৰি ধৰি দিব।
চালি নাহো এ মই। বাকী গাড়ীখান আৰু হেইকৰিবা লৈছ না চলাই।
অহ।
উম। লৈ পেলাই কিস্তি মাৰি থৈ গ'ল ঠিক আছে। কালি দিউটি আছে। হেৰিত যাম বুলি ভাবিছোঁ একদিন। ৰাণীখামাৰ। ৰাণীখামাৰ যাই পাই। ৰাণীখমাৰ যাই পাইছা নাহ।
যাই পাইছোঁ যাই পাইছোঁ।
ৰাণীখামাৰ যাম বুলি ভাবিছোঁ ৰহ। গৰম বন্ধত গৰম বন্ধ মানে। জুলাইত।
অহ।
মানে নদীটো যোনটো নদী আছে তাতে ৰাণীখামাৰৰ নদীটোত। বেছি নহয় তেলত খৰচ হ'ব মোটামুটি সাতশ মান টকা।
অ।
ধৰিলোঁ চাৰিশ। এ হাজাৰ বাৰশত হৈ যাব।
দে।
তেনেকুৱাত।
ভালে হব‌ তাকে মই পইচা জমা কৰি আছো তাৰপৰা যাম আৰু কি এটা ৰাম মন্দিৰ। অ জা ঠিক হোৱা নাই।
চাওচোন বাৰু। জামা বাতলি ভাল হয় মানে কি হৈছে এই মাজতে গৈছিল লগবাৰ যাওঁতে যোনটো ৰাণী কামাৰত নদী আছে তাতে মানে তেতিয়া পানী কম আছিল উ মানে পানী হ'লি তাতে ভাল লাগে অলপ পানী তেতিয়া একদম কম আছিলে আৰু এই এককাঠো নহব পানী এতিয়া মানে পানী হওক পানী হুচি নানে এতিয়া হুচি বুলি কওঁতেওতো সমান নহয় এই আৰু মানে ভালকে নামিব পৰাকে হৈছে
অঁ
সেইকাৰণে যাবা উছু বঢ়িয়া পানী বঢ়িয়া বঢ়িয়া চাফা পানী সেই নিজৰাৰ দৰে পানী গিলা যাই থাকে লাহে লাহে যায় বেছি
দেখি দেছি যাবা নালকি আমি চাতটে মান চলি যাওঁ বাইক লৈ যাওঁ। বৰিয়াকে। যদি খানা চানা বনাম বঢ়িয়াকে খাম।
অ
নহয় গৰম বন্ধ
কিন্তু অলপ দূৰ মোটামুটি চাৰিআলিৰ পৰা হেৰি কিলোমিটাৰ মান হ'ব, চাৰিআলিৰ পৰা নক দেচোন জালুকবাৰীৰ পৰাই মোটামুটি ষাঠি কিলোমিটাৰ মান যাব লাগে। ষাঠিৰ বেছি যাব লাগিব সত্তৰ মান যাব লাগে।
হব আৰু এই যে মেজ কৰিলে সবেই যাব।
অ বাইক চলা মানু দুটা লাগব। তই পাৰবি ন বাইক চলাব?
বাইকে যাবা না চাৰ চকিয়া যাবি?
ভাল হলে খৰচটো কম হ'ব তেলৰ।
অ।
অঁ। নহয় তাকো কিয়া ললেও খৰ একেই কৰা যাব, চাৰ চকীয়া লৈ গলে ভাল হয় দে। অঁ সেইটো চাইডৰ ৰাস্তা বঢ়িয়া ৰাস্তা বঢ়িয়া ৰাস্তাত টেনচন লব নালগে। আহ?
মই আৰু আলোচনা কৰিম বাৰু।
বজৰং চাৰে ছয় তাত। কিমান মান লবনো ভাড়া তাৰেক লাগি?
ই ল'ব মান ল'ব। মানে গাড়ী এখন সুধিম। সুধি হলে জনাম বাৰু কালি।
অঁহ। উম উম ঠিকে আছে।
বাকি জাগা গিলা ভাল ন?
হল
আহ
আহ